হা হেল্ল' অ শুনা পাইছো। হেল্ল' শুনিছেনে মোৰ কথা। ম ভাত খালো জাচ অ
কোনবা কথা পাতি আছে যে উচত
অ এই ৰাস্তাত মানুহে মানে মোৰ ৰুমটো ৰাস্তাৰ ওচৰতে ন
অ
অ আজি কি কি বিষয়ত কথা পাতিব।
আজি পাতিম বাৰু। আচ্ছা কি আৰু অ আইকন ফটৌ যদি। আজি কথা পাতিম আমি। টাইম দিয়ে হৈছে। আজি ডেইি লাইফ পাতো নেকি! দৈনন্দিন জীৱ ন দৈনন্দিন জীৱ। খাই পাতো কি কি কৰিলে ৰাতি পোৱাৰ পৰা কওক চোন।
ৰাতি পোৱা। শুই উঠি।
কেতিয়াব উঠিলে।
উঠিলো ছয়টা মানত তাৰপিছত। পোনে হাত মুখ ধুই চাহ পানী খালো তাৰপিছত কিতাপ। লৈ বহিলো অলপ ইউনিভাৰ্চিটি ক্লাছ আছিলে সেইখিনি। কৰি সময় খিনি কৰিলো তাৰপিছত আপোনাৰ। দহটামান বজাত আপোনাৰ। খোৱা লোৱা কৰি ইউনিভাৰ্চিটিলে গ'লো। ইউনিভাৰ্চিটি দুটামান ক্লাছ কৰি উঠিবলৈ। এলাৰ্ম দিব লাগে কিন্তু কেতিয়াবা এলাৰ্মৰ আগতে হাৰ পাই যাও কেতিয়াবা। অ এলাৰাম বাজিলে সাৰ পাও।
থিকে তাৰপিছত ইউনিভাৰ্চিটি গলে।
অ ইউনিভাৰ্চিটিলৈ গলো ইউনিভাৰ্চিটিত আজি দুটা ক্লাছ হল। দুটা ক্লাছ হল তাতে। আপোনাৰ আজি নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞানৰ সেইটো। কেনেকে ক'ত কি আৱিষ্কাৰ কৰিব লাগে সেই আপোনাৰ নিউক্লিয়াৰ। পইন্ট বিলাকৰ বিষয়ে শিকিলো আজি তাৰপিছত। হেৰিয়াখিনি যিখিনি শিকিলো ক্লাছত সেইখিনিতো যথেষ্ট নহয়। তাৰপিছত লাইব্ৰেৰীলৈ গ'লো অকমান তাতে গৈ। মই ডিজাৰ্টেশ্যনৰ কাম খিনি কৰিলো ক্লাছত যিখিনি হল। কেইটামান কিতাপ চালো তাৰ পিছত দুটামান কিতাপ লৈ আহিলো লাইব্ৰেৰীৰ পৰা লৈ আহি তাৰপিছত ইউনিভাৰ্চিটি কেম্প। পাছৰ ভিতৰতে কেণ্টিন আছে আমাৰ তাতে লগৰ কেইটা লগত চাহ পানী খালো এই ৰ তাতে লাই লাইফৰ বিষয়ে কথা পাতিলো। মানে ডিগ্ৰী শেষ হবৰ হল ন ইয়াৰ পিছত কনে কি কৰিব কত কি জব। কৰিব।
ডিগ্ৰী কেতিয়া শেষ হব।
ডিগ্ৰী আপোনাৰ লাষ্ট এক্সজাম আৰু আপোনাৰ। আগষ্ট মানত শেষ হ'ব।
আচছা।
হে তাৰপিছত কেণ্টিনত চাহ পানী খাই ৰুমলৈ আহিলো। অকমান জিৰণি লোৱাৰ পিছত মই বন্ধু এজনে ফোন কৰিলে। বন্ধু এজনীয়ে ফোন কৰ। ফোন কৰাৰ পিছত সি বোলে মানে কেইদিনাৰ পৰাই কৈ আছিলে বিৰিয়ানী খাব বুলি আজি।
অহ।
পিছত স্কুটিখন লৈ মোৰ ৰুমৰ আগত আহিলে। তেওঁৰ লগত গ'লো আৰু তাৰ পিছত অলপমান। বিয়া বিৰিয়ানী খালো আমি। তাতে চেটেপুতে বুলি এটা দোকান আছে নতুন বেংগলী কুজিন। তাতে বেংগলী ষ্টাইলত মানে ভালকে একদম। ফৰ্মমেটৰ নিচিনা ফিল দিয়াকে এ বিৰিয়ানী বনাইছিলে। তাতে বিৰিয়ানী খালো আমি তাৰপিছত ডাইট কক এটা সেইটো খাই। অলপমান নদীৰ পালত এতিয়া এটা তৰ্চা নদী বুলি নদী আছে এটা।
অ।
সন্ধিয়াত তাতে অলপ ফুৰি চুৰি পানী খাই আকৌ ৰুমলৈ উভতি আহিলো তাৰ পিছত সন্ধিয়া সাতটা মানত বজাৰলৈ গলো। বজাৰ চজাৰ কৰি লৈ আহি তাৰপিছত আপোনাৰ এই উম দহ দচটা মানত খাম এতিয়া চাগে দহটা বজাই নাই ন? বাজিলে সেই আপোনাৰ নটাৰ পৰা মৰে আজি ডিউটি আছিলে খানা বনোৱাৰ। খানা চানা বনালো। আপোনাৰ এ জিকা আৰু আলি আলুৰে মাছৰ আঞ্জা। আৰু সেয়াই ভাত বনাই খাই দিলো আৰু তাৰপিছত এতিয়া আপোনাৰ লগত কথা পাতি আছো।
হে হে হে ভালে। কিমান কিমান সময় পঢ়া শুনা কৰা এনেই। এটা এভাৰেজ।
অন এভেৰেজ ক'ব গলে আপোনাৰ ফাইভ টো ছিক্স কৰিব লাগে আৰু
ফাইভ টু ছিক্স আৱাৰছ। ক্লাছ ইনক্লুটেত নে চেপাৰেটলি।
চেপাৰেটলি ক্লাছটো বেলেগকে কাৰণ মানে একজাম আহিছে ন এতিয়া এতিয়া অলপ কৰিব লাগিব। হয়।
আচ্ছা।
তাৰপিছত আকৌ ডিজাৰ্টেশচনেল কাম খিনিও কৰিব লাগে।
অ মই ক'বলৈ গ'লে তেনেকুৱা বিশেষ একো নাই ৰাতিপুৱা আমাৰ পাঁচটাত সাৰ পালো এবাৰ সাৰ পাই আকৌ শুই গ'লো শুই যোৱাৰ পিছত আকৌ ছটাত সাৰ পালো আকৌ শুই গলো সাতটাত উঠিলো সাতটা বজাত নাই আজিও উঠিছো আ ছিক্স ফৰ্টি ছিক্সত। ছিক্স ফৰ্টি ছিক্সত উঠিলো উঠি পিনি তাৰপিছত মই আজি ক্লাছ লব লাগ লাগে আৰু যিমান খিনি ফিক্স আছিলে অ আঠটা বজা পোৱাৰ আগলৈকে চব প্ৰিপিয়াৰ কৰিলো লিখিলো মেলিলো তাৰপিছত স্কুললৈ গলোঁ আঠটা বজাত বাছ ষ্টেণ্ডৰ পৰা বাছ লৈ। স্কুলত গৈ স্কুলত ক্লাছ ললো আকৌ অলপ লিখিব বাকী আছিলে। তাকো লিখি দিলো। এতিয়া তাৰপিছত লিখি মেলি আজি ফ্ৰাইডে আছিলে।
আহ।
স্কুলতে জুমা নামাজ পঢ়িলো আৰু টিচাৰ আছে তাতে বেলেগ টিচাৰ এজন আছে সি কিবা দিলে আমি নামাজ চামাজ পঢ়িলো পঢ়ি মেলি। চাৰে পাঁচটা মানত আহি ৰুম পালো চাৰে পাঁচটা ছয়টা মানত আহি ৰুম পালো।
হম হম।
আকৌ আঠটা কাপোৰ কানি অলপ ধুব আছিলে তাকে ধুই দিলো। ধুই দিয়াৰ পিছত হ আঠটামান বজাত হেৰি ডিনাৰ। কৰিলো ৰাতি আহাৰ খোৱাৰ পিছত এতিয়া শুই মেলি। কাঢ়িয়াত কাম কৰি আছো অলপ চলপ মোবাইলো চালো আৰু মানুহ। মই ইমান লগ নাপালো দুই এজন। নেপালো কাৰণে তাহতকে কথা পাতিলো কাৰিয়াত অলপ কাৰিয়াত। পঠ। অ আজি হেৰি বেংক একাউন্টটো এড হৈ গল কাৰিয়া এপত ভাল লাগিছে অলপ।
অ মৰ মৰো হব চাগে আজি অপচন টো খো খোল খাইছে মোৰ। এতিয়া কি কৰিব দৈনন্দিন জীৱনতটো শেষ হোৱা নাই আজি। দিন তো এতিয়া কি কৰিব ৰাতিখিনি।
ৰাতি এতিয়া কৰিবলৈ একো নাই অলপ পামাই মেলি হেৰি। কি কি কালি ল'ব লাগে ক্লাছ। সকেটা চাই পিনে হৈ যাম আৰু। বাকী আজিকালি গান চান শুনিছেনে নাই।
গান চান আজিকালি তেনেকে শুনা নাই।
উম। হেৰি আহ মোৰ বাৰু কি হ'ল। মোৰ হেৰি হ'ল কিবা। আজিকালি মানে মোৰ ভাল পোৱা ছোৱালীজনী এৰি গ'ল বাৰু। সাইবলেগত বিয়াই হৈ গ'ল হ বাছত গৈ থাকো। আহি থাকোতে হেডফোন লগাই পিনি জুবিন দাৰ গান শুনি থাকো। মনটো মানে কিবা এটা ভাল লাগে। মই তাৰ ৰিচেন্টলি চং এটা বহুত ভাল লাগিছে মোক সদায় শুনি থাকো। দিনটো কেতিয়াবা দহ বাৰ পোন্ধৰ বাৰ। পাৰ হৈ যায় চাগে কিবা আছে নহয় নহয় নহয়। চায়াৰ দৰে কিবা এটা আছে। বহুতে ধুনীয়া গান মোৰ মোক স্পেচিয়েলি বহুত ভাল লাগে সেই গানটো। অ সেইদিনা মানে ইনষ্টা ৰিলচ ৰিল চাই থোতে সেই গানটোৰ ও। পিছত শুনিম বহুত ভাল লাগিলে। পিছত ইউটিউবত গৈ চাৰ্চ কৰিলেও তাৰ পিছত গোটেই গানটোৱে ভাল লগা হৈ গ'ল। তাকে শুনি আছো এইকেইদিন। অ মানুহতো যে নোহোৱা হৈছে বুলি আৰু ফিল নহয়। এনেকুৱা লাগে।
সেইটোয়ে জীৱনত মানে বহুত কষ্ট আছে। কিন্তু এইটো কষ্ট এটা বেলেগ কষ্ট জুবিন দা নোহোৱা জীৱন এটা।
মই লাষ্ট টাইম কোনোবা। হেৰি শিল্পীৰ কাৰণে কান্দা। সেই মানুহজনে আছিলে মই কান্দি দিছিলো।
মই মানে প্ৰথমত যিদিনা এইটো হল ন মই বিশ্বাসে কৰিব পৰা নাছিলো মানে। কি হৈ গ'ল এতিয়া।
কোনেও মানে ভাবাই নাই এইটো কথাটো সঁচা বুলি কোনে।
মই মানে সিদিনা ৰাতি মানে সিদিনা ৰাতি মানে মোৰ মানে। টোপনি যোৱা নাছিলো মই তাৰ পিছত পিছদিনা যিদিনা মানে ইনঞ্চিডেন্টটো হল। সেইদিনা মই দিনত মানে ঘুমাইছিলো অলপমান এতিয় মানে টোপনিৰ পৰা উঠিছো ম। মোৰ মানে বহুত কেইটা কল আহিছে কল অহাৰ পিছত মই চালো কি হৈছে বহুত। ত বিশ্বাস কৰিে পিছত মই গুগলত চাৰ্চ কৰিছো ভাবো ন এতিাই গুগলে মিছা। হৈছে কি হয়াল এইবাৰ মই বিশ্বাসে কৰিব নাই নিউজটো খুলি চাইছো সঁচাকে দেখো ইমান বেয়া লাগে। লাগিছে ন ঘৰত পিছত আম্ ময়ে কৈ আছে। মানে আম্মা মানে জুব গান চান বেছি নুশুনে কিন্তু জুবিনদাৰ গান হলে শুনে আকৌ। জুবিন দা গান শুনি আছে পিছত আম্মাই মোবাইলত চাইছে মানে ফেচবুকত পিছত কলে এতিয়া এনেকুৱা ধৰণৰ এনেকুৱা হৈ গল কি এতিয়া
উম
সেইয়া আৰু কি কৰা যাব
আজিও এনেকুৱা লাগে যেন আমাৰ মাজতে আছে নোহোৱা হোৱা নাই মানে
হেয়ে আমাৰ উম মানে দৈনন্দিন জীৱনতো সেইটো মানে জুবিন দাৰ যিবোৰ গান বিলাক আমাৰ কাৰণে গাই থৈ গৈছে। সেইবিলাক মানে জীৱনৰ প্ৰতিটো দুখ সুখ সকলোতে অনুভৱ কৰিব পৰা যায় তেখেতক
এ মই বহুত ভাল লাগে মই গান শুনি থাকিলে জুবিনদাৰ গান শুনি থাকিলে মই কেতিয়াবা তাইলে বহুত মনত পৰে। তাৰ পিছত মই অনুভৱ কৰো যোৱা জনে গ'ল আৰু আমি ধৰিটো ৰাখিব নোৱাৰো।
উম এতিয়া গৰিমা বৌ লৈ চালে বেয়া লাগে এতিয়া মানে নিউজত দি থাকে ন গৰিমা বৌ লৈ চালে বেয়া লাগে মানে তেখেতৰ জীৱনটো এতিয়া বেলেগ হৈ গ'ল আৰু
উম কিন্তু উম তেখেতে যোনবিলাক গান আমাক দি থৈ গৈছে আৰু একো একোটা অমূল্য বুলি কব পাৰো আমি মূল্য দি সেইবিলাক আৰু ঘূৰাই আনিব নোৱাৰিম
মোৰ মানে এনেকুৱা লাগে ন যে মানে জুবিন দাৰ থকা সময়ত আমি জুবিনদাৰ মূল্যতো সিমান দিব পৰা নাছিলো চাগে অসমবাসী ৰাইজে
অ সেয়া হয় বাৰু আমি তেনেকে যিমান ভেলু দিব লাগিছিলে আমি পাৰা নাই হলেও বহুতে চেষ্টা কৰিছে যিমান পাৰে কিন্তু বেটছ এটা কব গলে আৰু তা তেখেতে আৰু ভাল ফেন বা অডিয়েনচ দিজাৰফ কৰে আমি তাহাৰ তাৰ ফেন হৈও মানে তাক সেই হেৰিটো দিব পৰা নাই
দিবই পৰা নাই সঁচাকে একদমেই ঠিক কথা কৈছে।
বহুত আমাৰ অসমীয়া হিচাপে আমাৰ বহুত দুখৰ বিষয়। তেখেতে আজি আমাৰ মাজত নাই। নোৱাৰিলে, আফচোচটো থাকি যাব আৰু। একো নাই। উম ঠিক আছে, কি কৰিব এতিয়া খানা খাব নেকি?
এতিয়া মই খালো, এতিয়া মানে অলপমান পঢ়ি মেলি তাৰ পিছত ডাইৰী লিখিম। আজিৰ দিনত কি কি কৰিলো তাৰ পিছত শুই থাকিম
তেতিয়া
অ লিখো মই
মই কেতিয়াবা উইকলি লিখো নহলে মন্থলী লিখো অহ যেতিয়াবা যেতিয়া বহুত কিবা বেয়া হৈ যায় তেতিয়া লিখো আকৌ যে যেতিয়া বহুত কিবা ভাল হৈ যায় তেতিয়া লিখো এনেকুৱা মানে ইচপেচেলি নহয় ডেইলি লিখা বুলি নহয়। লিখে মই তেনেকুৱা লিখো আছে মোৰ লগত সৰু এটা ডায়েৰী অ মই মানে কেতিয়াবা যদি আজিৰ পৰা পাঁচ ছয় বছৰ আগত অ যেতিয়া আমি ডায়েৰীখন মেলি চাম তেতিয়া ভাল লাগিব মানে অ এনেকুৱা এনেকুৱা লাইফত হৈছিলে বুলি
উম, উম ঠিক ঠিক আছে দিয়ক ৰাখিছো ৰাখিছো অ অ ঠিক আছে